আন দিনা মোৰ আজি কি মনত পৰিলে হেই
তাকে কি ক'বা আৰু তোমাৰ ফোন কৰিম বুলি ভাবি থাকিলেও কেতিয়াবা সময়বোৰ নিমিলে ভাল লাগে যে
বাৰু সেইবিলাক কথা বাদ দিয়া মোৰ কাপোৰটোোৰ কি কৰিলা
কাপোৰযোৰ তোমাৰ ৰেডি হৈ আছে বুলিও তুমি ধৰিব পাৰা
ধৰিব পৰা নহয় নহয় মোকোতো লাগে ন তুমি জানা মোৰ বিয়া আছে বুলি
আৰু তুমি নকলা আকৌ আগতিয়াকে তুমি এতিয়া মোক কোৱাও নাই নহয়
তোমাক তেতিয়াই কৈছিলো যে কিবা এটা মিলাই মেলি সোনকালে দিয়া ব্যৱস্থা কৰা কাৰণ তুমি জানাই মোৰ মানে সময়ত মই মোক ফোন মাৰিবলৈ ন কিমান মানে লাগি থাকিবা কোৱাচোন চব ফালে ঘৰৰ ইমানবোৰ মানুহ অকলে অকলে ম কাম কৰিব লাগে
হয় হয় হয় এই নাই তোমাৰ হৈ আছে তোমাৰ দহি বাতি আছো তো দহিতটো অলপমান হৈছেগে আৰু তোমাৰ দুটা চাইডৰ দুটা চাইডৰ এতিয়া মানে সাজ আছেগে বুলি ধৰা আৰু
মানে কি হয় জানা মই মই মই নিজে বনাব পাৰিলোহেঁতেন কিন্তু মানে মোৰ সময়ে নিমিলে ঘৰৰ কামেই কৰিবা নে সেইখিনিয়ে কৰিবা তথাপিও এতিয়া মানে মই কি কৰিছো এ একেবাৰে সাধাৰণ হিচাপে কাপোৰ এযোৰ মই ঠিক কৰিছো একেবাৰে সাধাৰণকে আৰু দেই এই ফুল চুল কেইটামান এই কিনা ফুলকে সেয়া লগাই মেলি অকনমান মই যেনিবা ফেব্ৰিকো কৰিছো কিন্তু মানে সাধাৰণ হিচাপে মই কৰিছো মানে এইযোৰ ঘৰত পিন্ধিবলৈ ঘৰত মানে ইয়াত ঘৰ পিন্ধিব নহয় বিয়া দিনাখন ঘৰত পিন্ধিবলৈ আৰু তাত ৰাতি মানুহতোতো লাগিব ন দিনে ৰাতি এনেই কিমান দিন থাকিব লাগিব ধৰা সেইটো কাৰণে মই নিজৰ কাৰণে অকমান সাধাৰণ কে বনাইছো দেই
অ অ অ
সাধাৰণকে বনাইছো কাৰণ তুমি দিয়া যোৰ মই অকণমান ভালকৈ বনাব বুলি মই গ'ম পাইছে কাৰণ মই নিজৰ মোৰ সময় নাই সেইটো কাৰণে আৰু বাকী ঘৰত কোৱাচোন মাহঁতৰ ভালনে
তহৰ চব ঠিকে আছে তোমালোকৰ ঠিকে আছে
ঠিকে আছে ঠিকে আছে মানে কি জানানে গেছ হৈছে পোৰা কালি অ কালি ৰাজমাহ আৰু এনেকে ভাত খালো পাতত কালি মানে ওলাই গৈছিলো অকমান কাম কিছুমান আছিল বোলো সেইখিনি কৰি মেলি আহি তাৰ পিছত সেই তেনেকে অকনমান দেৰি হল ভাত খোৱা একেবাৰে গেছ গ'ল গম পাইছানে তাৰ পিছত টেবলেট খালো পতক কে ভাল পোৱা নাই তাৰপিছত এই অকণমান নেমু চেমু খাই তেনেকৈ ভাল হ'ল আৰু তাৰ পিছত তাৰপিছত মানে আকৌ হেৰি খাওঁ নহয় আমি কপৌপানী বুলি মায়ে বনাই দিয়ে ঘৰতে
অহ অহ অহ
কুত আৰু এনেকৈ চূণ পানী মিহলাই
উম বুজি পাইছো
তেনেকে খালে পেটটো ভাল হৈ যায় মানে
ভাল হয় ন তাকে আহে
তাত মানে এতিয়া তুমি কাপোৰৰ কাম কেইযোৰ কৰি আছা
কাপোৰৰ তোমাৰ এতিয়া বৰ্তমান মই দুযোৰ কৰিছো এযোৰ তোমাৰ এযোৰ মোৰ
আৰু তুমি চব সকলোতকে এটা কথা গম পোৱা নাই মই নিজৰ জোৰে কৰিব নোৱাৰিলো তোমাক দিলো কৰিবলৈ কিন্তু বেলেগ এগৰাকী বৌয়ে মোক জোৰ জবৰদস্তি কৰি কাপোৰ দুযোৰ আনি দিছে। বুজিছা আৰম্ভ কৰিছোহে মই বক কৈছো মই নিজৰ জোৰ কৰিবলৈ সময় নাপাওঁ আপোনাৰ যোৰ কি কৰিম। আপোনাক এযোৰ কৈছে নাই নাই তুমি মোক দুইযোৰ কৰি দিবই লাগিব যেন তেনে। হলো, তুমি মানে নুশো মই ইমান বৰ ম ইমান শাক দিছো তথাপি নুশুনো নুশুনে কিন্তু জানানে ৰাতি কিমান দেৰিত মই আজৰি হওঁ, আকৌ চবকে খুৱাই মেলি কাম বন কৰি আজৰি সেই গেলা গৰমত এই মানে ধৰা ভালকে আকৌ বেছি ফেনখন দি পেলাই কৰিব নোৱাৰি কাপোৰ উৰি যাব ইটো লাগিব সিটো লাগিব সেইটো কাৰণে সেই গেলা গৰমত তেনেকে তেনেকে লেপেটা খাই পাতি এখন পাৰি বহী লৈ পকাত তেনেকে কৰি থাকো জানা
মোৰ যে কি গতি হৈছে ভাবাচোন মোৰ যে ৰুমটো ইমান গৰম তোমাৰ ৰুম তটোত মানে থাকিব ন তাৰ উপৰেঞ্চি তোমাৰ এই নিজৰৰতো এইবোৰ কাম আছে তাৰ ওৰেঞ্চি তোমাৰ এতিয়া এই কাপোৰ কিযোৰ বন লোৱাৰ পৰা মই কৈছো ন শান্তিত যদি মই এক ছেকেণ্ড মানে মই পাইছো মোৰ মানে ককাল পিঠি বিষা হৈ গৈছেগে গম বিষ হৈ গৈছেগে মানে
মোৰ নিজৰো অশান্তি তুমি জানানে কিমান খিনি মই অকলে অকলে কৰি থাকিম। মই গোটেই কামখিনি কৰি মেলি গোটেই তুমি ভাবাচোন ঘৰ -দুৱাৰ শাৰী মচি লৈ লৰা ছোৱালীক খুৱাই মেলি হা আলহী দুলহী তাৰ মাজত আছেই দেই, নিজৰ বেমাৰ আজাৰ কাপোৰ কানি সেইবোৰ আছে সেইবোৰতো নিজৰ বেমাৰ আজাৰোতো চাইড কৰি পোৱা যায়।
হৈ যায় ভ
কি হ'ল মই তাকে ভাবিছো এইখিনি কাম কাপোৰৰ কাম কযোৰ কৰি আৰু জানে এই ফেব্ৰিকৰ কালাৰ বোৰ ম মাজে মাজে শেষ হৈ যায় আনিবলৈ পূৰ কৰিবলে নোৱাৰো।তাৰ পিছত ভাবিছো তাৰপিছত সেইটো কাৰণে কালি যাওঁতে বাপেকে লৈ আহিছো সৰহকে লৈ আহিছো এইবাৰ বোলো কৰিবলৈ কাৰণ মানে কিমান বাৰ নো আনিবলৈ কৈ থাকিম আৰু ৰংবোৰ ভালকে বুজি নাপাই কলে।
সেইটোৱে আৰু তুমি আৰু কি হয় আজিকালি এনেকুৱা হৈছে
নিজে নিজে নগলে তুমি নহয়গে বুইছা।
আৰু আজিকালি তোমাৰ ৰং বোৰৰ এটা বস্তু কি হৈছে গম পাইছা নাই আজিকালি বটল বোৰ তোমাৰ এটা থাকে নৰ্মেল এটা থাকে তোমাৰ তাত গ্লিট থাকে এতিয়া কি হৈছে সেই আজি অলপ দিনা আগতে কি হ'ল মই তোমাৰ এই মোৰ যে ক্ৰাফটিঙৰ কাম কৰি থাকোতে সে যে মই যে
ম গ্লিলিটাৰতকে মই হেৰি সাধাৰণ খিনিহে ভাল পাওঁ
এ সাধাৰণটয়ে ভাল। সাধাৰণতটো মানে কি হয় তুমি ৰংটো যিহিচাপত বিচাৰিবা সেইহিচাপতে পাবা কিন্তু তুমাৰ গ্লিটাৰটো কি হয় সেই পাৰফেক্ট ৰংটো নাহে মোৰ মানে কি হ'ল এই মই যে কাৰ্ড বৰ্ডত যে সেইবোৰ ডেক্সৰেচনৰ যে খিনি বনাই আছিলো তাৰ পৰা তোমাৰ কি হ'ল এদিন আৰু মই বৌ এজনীক ক'লোঁ মই বোলো মোক এনেকে ব্লেক কালাৰ এটা আনি দিবা মই বোলো অইন বাকী খিনি মোৰ ওচৰত আছে খালি মোৰ ব্লেক কালাৰটো তুমি আনি দিবা তাৰপিছত তাই আৰু ব্লেক কালাৰ আনিলে ৰেড এ আৰু ৰেড কালাৰ এটা ৰেড কালাৰ তোমাৰ ৰেড নহয় সেই টো ৰেডৰো ভাগ থাকে নহয়।
অ অ
এটা বেলেগ ৰেড লৈ আহিলে। তাৰ পিছত তোমাৰ ব্লেক আনিলে ব্লেক টো গ্লিটাৰ আনিলে পিছনে গ্লিটাৰ টো মই আৰু প্ৰথম মই বুলিো দেখাত ভালে দেখিছো বস্তুতটো মোক অ তাৰপিছত মই আৰু খুলি পেলাই সানিছো যেই সানিছো ৰংটো একদম ব্লেক ত নাই অহা নহয়। তাৰপিছতে আৰু নাই অহা কলা ৰংটো তাৰপৰা মই বোলো কি হ'ব এতিয়া তাৰপিছত গ্লিটাৰতো ৰ লগত মানে জিলিকি গৈছে বস্তুতটো তাৰপা জিনিকিলেও ভাল লাগে কিন্তু ৰংতটো এক্দম মানে যিটো মই বিচাৰিছো সেইটো হোৱা নাই। তাৰপা হে মই ভাল
কিছুমান মানে মই মানে এই বস্তুটো কেতিয়া গম পালো মই এবাৰ কৰিছিলো। কৰোতে ভাবিলো মই অকমান চিকমিক আছেই এ এইটো লোৱা এইটো লোৱা একেই কথা এই যো জিক মিকাই থাকে দি ভাল লাগিব কিন্তু গোটেই কাপোৰযোৰ নষ্ট হৈ গ'ল মানে এপাপ ফুল তুমি তেনেকে দিয়াৰ লগে লগে ফেব্ৰিক কঢ়া লগে লগে তুমি বেলেগ এপা বেলেগ পাত তুমি বেলেগ বনাব নাজান নোৱাৰিবা।
হা হা উ।
কৰি কৰি লাষ্টত গৈ পেলাই জানানে একদম গোটেই কাপোৰ শেষ হৈ যোৱা নিচিনা হল মানে
হৈ যায় আকৌ আৰু তোমাক দেখিবলে মানে বেয়া হৈ যায় যে তোমাৰ মানে বস্তুতটো যিটো তুমি বিচাৰিবা সেই পাৰফেক্ট সেই বস্তুতটো উঠি নাহে মানে ৰংটো।
মই তাকে ভাবিছো বুজিছা একদম মানে নিজে ভাবিছো মানে কি মই নিজে যে লৈয় আহোগে টেমা এটা মস্ত আছে আনি লৈছো সেই টেমাটোতে গোটেই ৰং খিনি মই মিলাই মিলাই থৈ লওঁ কি কি ৰং লাগে তাৰ পিছৰ পৰা মই উলিয়াই উলিয়াই তা পা লওঁ
সেইটোয়ে ভাল সেইটোয়ে ভাল তুমি হিচাপত একদম ৰাখি ল'ব লাগে
ৰাখিব লাগিবতো আকৌ চব মিলাবলৈ পাৰিব লাগিব আৰু জানা নাই মানে ফেব্ৰিক বুলিয়ে নহয় এতিয়া গ্লাছ পেইন্টিং সেইখনতো মই কৰি আধৰুৱা হৈয়ে আছে সেইখন তেনেকেই পৰি আছে কট যুগ গড় হ'ল সেইখন, সেইখন মই আকৌ আৰম্ভ কৰিবই পৰা নাই এডোখৰ আছে সেইডোখৰকে শেষ হোৱা নাই মানে
অ তুমি এতিয়া সেইটো কৈছা মোৰ যে কি অৱস্থা মই তোমাৰ কি হ'ল গহনা এটা বনাবলে ল এই মন নাই আৰু তোমাৰ মোৰ সে তোমাৰ নিচিনা হ'ল আধা খুণ্ডা আধা বজা হৈছে কাম বিলাক মাজতে সেই গহনা এটা বনাবলৈ ললো এটা সেই জাপি গহনাটো যে বনাইছিলো তা পা সেই দিলো তাৰ পিছতে এটা বোলো কাপোৰৰ গহনা এটা বনাওচোন বনালো বস্তু দেখিবলৈ ইমান ধুনীয়া হ' চেইনডাল বনালো ফুলিযোৰ বনাবলে মই আজিলেকে এলাহ নাই যোৱা বুজিছা
ঐ ৰবাচোন তোমাক মোক কথা এটা কওঁ এই তুমি যে এই যে ফ্ৰেমটোৰ ভিতৰত থাকি যে বিয়াৰ ডটতটো যে এনেকুৱা কৰে যে সেইটো তুমি কৰা নেকি
অ হ পাৰ্ট
অ নাজানো সেইটো কি বুলি ক
অ কৰিব জান মানে এতিয়ালৈকে কৰা নাই অৰ্ডাৰ লোৱা নাই বাৰু
অ সেইটো মই যদি কোনোবাই কৰা মই দিব লাগিব মই এইটো এনেই কৰিবলৈ মন গৈ আছে চাবলৈ ওলমাই থবলে মোৰ লগৰ এজনী মানে হেৰি এইফালৰ বিয়াত জোৰোণত এই যে দৰাজন দি পঠিয়াই বস্তু খিনি তাতে সেইখনো বনাই পেলাই এটাই দি পঠিয়াইছে মানে অ আৰু মানে কি জাননা নাই এই টো এনেকুৱা বস্তু বোৰ কিছুমান সৰু সৰু বস্তু বহুত ভাল লাগে হয় নাই
ভাল লাগে তো এই মাজতে আৰু কিছুমান মানুহে কি হয় ড্ৰয়িং ৰুমত সজোৱা বস্তুবোৰৰ প্ৰতি বেছি গুৰুত্ব দিয়ে, মাজতে মানে মোৰ এ একেলগতে তোমাৰ এই সজোৱা বস্তু তোমাৰ সেই ৱাল হেগিঙৰ সেই তেনে একোৱা মানে সেইটো অৰ্ডাৰ মোৰ বহুত বেছি আহিলে এটা মানে এভিলাইটো যে সেইটো মানে সেইটো যে ইভিলাইটো তোমাৰ বহুত আহিলে সেইটো মানে একেলগতে মই মানে কেইখন কৰিছোঁ ছখন নে সাতখন কৰিছো সেইটো মানে সেইটো মানে কি হয়
মোৰ মানে এখন মানে বনাবলে ম মানে এতিয়া ড্ৰয়িং ৰুম বুলি কোৱাৰ লগে লগে হয় নাই মইও মানে এখন এই পেইণ্টিং টাইপ এখন ডাঙৰকে বনাম বুলি ভাবিছোঁ ছিলো মানে সেইটো সেইটো কাৰণেই মই আৰম্ভ কৰিব বনাই আছিলো মানে মই নিজৰ কাৰণে দেই বেলেগৰ কাৰণে নহয় আৰু মানে কি জানান নে বেলেগ অৰ্ লবলৈ এতিয়া মোৰ সময় নাই সময় থকাহেতেনতো মই ললোয়ে হেতেন তাৰ কয়ো মানুহে কিছুমানে তাৰপিছত মই তাকে ভাবিছোঁ এতিয়া কেতিয়া কি পাৰোঁ মই গোটেইখিনি কৰিব লাগিব
উম এ এইবোৰ কৰিলে তুমি এইবোৰত যদি সোমাব সোমাবলৈ হয় তুমি অন্য কাম কৰিব নোৱাৰা
এই নোৱাৰি নোৱাৰি তাকো মানে আধা ঘন্টা লাগো বুলি কওঁতে সময়তটো হাউতকে
এ তোমাৰ এতিয়া মোক কলো নহয় এই কাম বোৰ লগাৰ পৰা মই নিজে চাইছো মই যদি ভাবো যে একেলগতে মই দুটা কাম কৰিম মানে সেইটোও কৰিম বা অইন কিবা কাম এটাও কৰিম মই নোৱাৰোঁ যিদিনাখন মই কৰিম বোলে নহয় মই অকল এইটোহে কৰিম সেইটোহে
মই মানে এতিয়া কি জানা নে নাই এই গোটেই খিনি কাম একেলগে সাঙুৰি লৈ পেলাই না ইটো হৈছে না সিটো হৈছে না সিটো হৈছে সেইটো হৈছেগ গৈ পেলাই গোটেই খিনি একেলগে সাঙৰি লয় এতিয়া মানে চব আধাখনীয়া হৈ আছে এটা এটাকে কৰি আছো আৰু মোৰ মানে এনেকুৱা লাগে এটা দিন যদি মই অকমান শান্তি একো নকৰাকে সময় পালোহেঁতেন গোটেই কামখিনি মই এদিনতে শেষ কৰি দিলোহেঁতেন
হয় হয় হয় আৰু আমাৰ তোমাৰ মাইকী মানুহবোৰৰ বা ছোৱালী মানুহ বা আজি ঘৰত তোমাৰ একো নকৰো বুলি কৈ আমি বহি থাকিবও নোৱাৰো। ঘৰতে ইটো সিটো তটো ই ই মানে ইগছ সিগছ কে কৰায় যায় ন কাম বিলাক। নকৰিলেও নহয় বহুত অসুবিধা হৈ যায় দেই আজিকালি তোমাৰ কিবা এটা কৰিম বুলি তুমি ভাবিবলৈকে অসুবিধা তাৰপিছতে বাকী ভাত কিহে বনালা
এই ভাত জানা নাই আজি এনেকোৱা গৰমত মই দালি ভাত ভাজি বনাই থৈ দিছো দালি আলু দিছো আৰু স্পচ দিছো তেনেকেই বনাই থৈ দিছো। বাৰু খালো বাৰু কেইটামানকে উঠনিয়ে কিন্তু এতিয়াহে হেৰি কৰা নাই বাৰু দিয়া বুজিছা
দিয়া হ'ব বাৰু দিয়া যোৱা যোৱা যোৱা লাগাগে যোৱা হ'ব।